অনি
অ শুনিছো তুমি শুনিছা নাই
শুনিছো শুনিছো কি কৰি আছা মই এনেই তোমাক শুই আছোঁ তুমি।
একে একে মই শুই আছো
বাকী খোৱা বোৱা হ'ল।
খোৱা বোৱা কৰিলো আজি খোৱা বোৱা কৰা অলপমান দেৰি। অ দেউতাক লৈ টাউনলৈ গৈছিলো টাউনৰ পৰা অহাৰ পিছত। অলপমান জীয়ালো।
অ
তাৰপিছত খালো অকমান দেৰি হৈ গ'ল আজি এ আনদিনা- আঢ়ৈটা দুটা বজালৈ খাই আজৰি হওঁ। আজি চাৰে তিনিটামান বাজিলে।
তাকে ঠিকে আছে।
অ তুমি খালা নাই?
মই আজি খালো ভাত তোমাৰ হেৰি আজি একেবাৰে গাঁৱৰ নিচিনা- তেনেকে খাইছো তোমাৰ- কালি ঠাণ্ডা ভাত থৈ দিছিলোঁ। কালি ঠাণ্ডা পাত থৈ দিছিলোঁ পানী দি পেলাই। তাৰপিছত সেইয়া- অ পঁইতা ভাত তাৰপিছত তোমাৰ বুটে বুটৰ ভাজি মানে।
অ।
তাৰপিছত তাতে নেমু চেপি ল'লোঁ।
এ ধুনীয়া।
হেহ।
আলু পিটিকা অকণ হলে বেছি ভাল লাগে।
আলু পিটিকা কৰিবলৈ মন গৈছিলে। ভাবিছিলো বোলো বিলাহী এটা পুৰি পেলাই আলু- বইল কৰি পেলাই পিটিকা কৰোঁ নেকি। আচাৰৰ তেল অকণমান দি পেলাই তাৰপিছত- এ এলাহ লাগিলে।
অকলে অকলে খোৱা যে বনাই থিকিবলৈ এলাহ লাগে অ।
তাকে এসাঁজ খালে আকৌ পিছৰ সাঁজ খাবলৈকে চিন্তা হৈ যায়। নোখোৱাকে থাকিব পৰা হ'লে তেনেকুৱা লাগে মানে।
অহ সেয়া- চব্জি তবজি অলপ সৰহকে বনাই পেলাই বা দালিটো সৰহকে বনাই গৰম কৰি খাব বা দিনটো- ভিতৰতে।
দিনটোৰ ভিতৰতে পাৰি তোমাৰ কিন্তু হেৰি আকৌ বেয়া হৈ যায় ৰাতি বনাই ৰাতিপোৱালৈ থৈ দিলে বেয়া হৈ যায়গে। কিন্তু এতিয়া দিনত বনালে মানে ৰাতি নটামান বজাত খাব পৰাকৈ হয়গৈ আৰু।
কেতিয়াবা মা তেনেকে কৰবালৈ যাব লগীয়া হলে- ৰাতিপুৱা অলপ সৰহকে বনাই দুপৰীয়া সাঁজটো দালি খিনি গৰম কৰি।
অ দিনত ভালে থাকে কাৰণ আমাৰ দিনত- কিমান আৰু তুমি ধৰি লোৱা ৰাতিপুৱা নটা বজাত খালা আকৌ এফালে যেনিবা দিনৰ দুটা বজাত খলা।
অ সেইয়াহে।
তোমাৰ ম মাজত যেনিবা তোমাৰ চাৰি ঘন্টা বা তিনি ঘন্টাহে পাৰ্থক্য।
এইফালে আকৌ গো-। গোটেই ৰাতিটো যে এইফালে নটা বজাত খাই গৈ এইফালে ৰাতিপুৱা নটা বজাত খাবা বাৰ ঘণ্টা সময় পাৰ্থক্য নহয়।
হয় হয়, বাকী ৰুমতে আছা নেকি?
মই তোমাৰ ৰুমতে।
আজি কলেজ চলেজতো যোৱা নাই।
ঘৰৰ পৰাই যোৱা নাই।
অ নহয় এতিয়াতো কলেজ বন্ধ নহয় জানো তোমালোকৰ?
বন্ধ।
আকৌ তেতিয়া ঘৰলৈ অহা নাই যে তুমি।
মই কাম অলপ আছে মানে যিখিনি কাম মই গৈ পেলাই ঘৰত কৰিবগৈ নোৱাৰো সেইকাৰণে মই আছো ইয়াত।
অ ঠিকে আছে তাত পৰিৱেশটোত আৰু শান্তি চাগে অকলে।
এই ঘৰত মানে তোমাৰ ধেৰি হুলষ্টোল হৈ থাকে। মানুহো আছে বাৰু ঘৰত ছটা সাতটা মানুহ থাকে। অ নহয় মানে আমাৰ-। হয় তোমাৰ ধৰি লোৱা দাদা এটা থাকে-। এইটো আ পৰিয়াললৈ আহি থাকে তাৰপিছত তোমাৰ দেউতা, মা-। মই, ভণ্টি চাৰিটা।
অ।
হেতাহতি পাঁচটা, আকৌ ককা -আইতা সাতটা।
অ অ সেইটো কথা।
আকৌ সেয়া তোমাৰ আকৌ অকমানি ল'ৰা এটা থাকে, তাৰ চাৰি বছৰমানান হৈছে এই ৰাতি দিনা আমাৰ। থাকে ঘৰ। কাষৰ মানুহ গৈ সি ঘৰলৈ নাযায়, সি ঘৰলৈ গৈ বেয়া পায় আমাৰ মাৰ লগতে থাকে।
অ হব।
শুবও আমাৰ ঘতে, উঠিবও আমাৰ ঘতে, আমাৰ ঘৰ পৰাই স্কুল যাব তেনেকুৱা।
অ এ ভাল লাগে কিন্তু দেই সেই তেনেকে সৰু ছোৱালী থাকিলে।
ন সেই তোমাৰ আঠটা মানুহ। মই গ'লে আঠটা হৈ পৰে যে, সেইখানে তোমাৰ কাউৰী বাহৰ নিচিনা হয়। তাকে। সেইকাৰণে বোলো অকণমান লাহে ধীৰে যাম। আৰু বেলেগ কামো আছে যে, কাম এটাত ব্যস্ত হৈ আছো।
অহ কি কামত ব্যস্ত হৈ আছা?
এ নিজৰ কামে তাতে তোমাৰ। আজি ৰাতি গান গাই মানে শুনিবা আকৌ আমাৰ লগৰ আমাৰ গেংটোৱে আৰু।
উ হা হা?
আমাৰ আহ আমাৰ গেংতো মানে আজি গান এটা আহিব নহয় বোলো। আমি ইমান হেৰি কৰাৱা নাই বাৰু। আমাৰ লগৰ এটাই লিখিছে। তেওঁ মানে একেটা গ্ৰুপে আৰু।
কালি যে তোমালোকে যে ষ্টেটাচ লগাইছিলা সেইজন নেকি?
অহ।
কত দেখিবলৈ পাম পিছে গানটো ইউটিউবত? ইউটিউবত দেখিম নেকি?
অ শুনা নাই মই ভাল।
হেল্ল',।
অ শুনিছো শুনিছো।
অ ইউটিউবত চাবলৈ পাম নে কি?
চবতে পাবা। ইউটিউব, স্পটিফাই, এপল মিউজিক, চবতে মানে।
অ অ অ।
এই ভূঞাই গাইছে আমাৰ।
কি বুলি চাৰ্চ কৰিব লাগিব নামটোক গানটোৰ?
এ ভূঞাহে গাইছে।
অ অ হব ব ভ আছো।
অ সেই তাৰ ভাগৰ তাতে আহিয়ে যাব, নামটো তোমাৰ সাৰথি।
অ অ অ গম পালো। মই কালি চটা- তে তাত চাই কথা খিনি গম পালো আৰু মোক তোমাৰ। ই দীঘলেও কলে। অ সি মোক কলে এনেকে এনেকুৱা এনেকুৱা বুলি, এ ধঢেৰতে যেদি দেখোন গানটোৰ ভিতৰত।
তাকে, এ আমি মানুহকিতাই তেনেকুৱা যে।
সেই ঠিকে আছে জীৱনটো?
আমি মনুহকিতাই তেনেকুৱা যে।
অ। আজি তাৰপা হাঁহতে মোক চেণ্টাৰলৈ যাবলৈ এপাক লগ ধৰিছিলে মই আকৌ। তোমাৰ এই দেউতাৰ লগত বিজি আছিলো নগলো।
অ সিহঁতি কিবা হেৰিয়লে গৈছে তোমাৰ। এই বিশ্ববিদ্যালয়লৈ।
অ হব পাৰে কিন্তু।
কেলে গৈছে জানো? ম গম নাপাও বাৱ কিন্তু মই মোলৈ ফোন কৰিছিলে। তে মই বুলো ক'ত আছা সুধিলে যেতিয়া বোলে, ইয়াত আছোঁ।
অ আমাৰ হেৰি, এ নহয় আমাৰ। এতিয়া বাকীকেইটা তাতে পঢ় নহয়, দীঘলেহে তাত পঢ়ে।
অ।
বাকীকিতাইতো তাতে পঢ়, কিবা টাউনত গৈছে চাগে। মোৰ কলেজ যাব লগীয়া, নাই নাই। ইন্টাৰ্নশ্বিপ হৈ আছে আৰু কিছুমানৰ কিবা কিবিবোৰ জমা লৈছে, এচাইনমেন্ট কিবা কিবি। ডিপাৰ্টমেণ্টটো বেলেগ বেলেগ যে, আমাৰো। আমাৰো হেৰি হাতৰ কাম খুজিছে জানা নাই? ইউনিভাৰ্চিটিত আৰ্টছৰ কাম খুজিছে।
দিবা নাই?
দিব লাগিব, গছ পুলি এটাহে। খুজিছে, তাব এতাতে গছ পুলি এটা ৰুই, অহ।
দিবা দিবা, কিন্তু কচু ঢেঁকীয়া নিদিবা আৱ।
সেইট নিদু আগতেতো নাজিব। আগতে নাৰ্জী পুলি দিওঁতে গ'ল।
হ।
আগতে তোমাৰ তেনেকে লৈ যাবলে কয় নহয় এল পি স্কুলত পঢ়ি থাকোতে গছ পুলি।
তাকে।
বিশ্ব পৰিৱেশ দিৱসতে হওক বা বেলেগ কিবা। আগতে জন্মদিন পাতিলেও কয় মানে। এ তুৱে জন্মদিনৰ দিনাখন গছ পুলি এটা লৈ আহিবি বুলি।
আগতে বিশ্ব পৰিৱেশ দিৱস দিনা ঢেৰ গছ পুলি ৰুলো। গোটেই স্কুলৰ চাৰিওপাশে একদম।
সঁচাইে, তাৰপিছতে মই নাৰ্জী পুলি লৈ যাওঁ।
মই ঘৰতো ৰুই পাইছো। আজিকালি কিবা মানে ভাল নলগা হ'ল আগতে কিবা এটা ফুৰ্তি থাকে এই পাঁচ। জুন বুলি ক'লে মানে বিশ্ব পৰিৱেশ দিৱস কিবা এটা ভাল লাগে। এই গছপুলি ৰুব, ক্লাছ নকয়।
হয়।
ভাল লাগে কিবা এটা। কিন্তু আজিকালি এইবিলাক মইতো এইবাৰ গমেই নাপাওঁ। পাৰ হৈ যোৱা পিছত গম পাইছোঁ।
আ এতিয়া কি এতিয়া ষ্টেটাচ লগোৱাহে মানুহক।
অ সেইটোৱে।
বেলেক কাম নাই নহয়।
গছ ৰুব লাগে, গছ বোলা বস্তুটো বহুত ভাল বস্তু।
তাকেহে, হয় হয়। এই আমাতকেও গাঁৱত থকা খিনিতকেও বিশেষকে। টাউনত থকাৰ বাবে বেছি বুজি পায় এইটো কথা।
সেইটো হয় বাৱ। তেওঁ মানে মই মোৰ দৃষ্টিভংগী। পৃথিৱীখন মানুহ নহয়, পৃথিৱীখন গছ গছনিৰ জীৱ জন্তুহে। তাৰ ভিতৰত মানুহে এটা ক্ষুদ্ৰতম অংশহে।
অ ঠিক কৈছ এতো।
এই পৃথিৱী খনৰ আমি এতিয়া জীৱশ্ৰেষ্ঠ মানুহে আমি এতিয়া জীৱ জন্তু। বন্ধুখিনিক। ধৰি মেলি মাৰি পেলাই কিবা কিবি কৰিবলৈ, কিন্তু এই পৃথিৱীখন আমাৰ নহয় সিহঁতহে কাৰণ। আমি অকল এটা জীৱই ৰাজত্ব কৰি থকা নিচিনা হৈছে। কিন্তু, সিহঁতি আকৌ গোটেইখিনিয়ে মিলি একেলগে ৰাজত্ব কৰি আছে। খাদ্য শৃংখল তাৰমানে।
হয় আৱ কি জানা নাই? আমি পৃথিৱীখনত নাইকিয়া হৈ গলে পৃথিৱীখনৰ একো অপকাৰ নহয়, একো ক্ষতি। য়ে নহয়। বৰঞ্চ ভালহে হব।
ভাল হ'ব।
সিহঁতৰ জীৱ কুলৰ যদি কোনোবা এটা প্ৰজাতিও নাইকিয়া হৈ যায় নহয়। পৃথিৱীখন মানে সাৰাহাইমূহ মানে বিনষ্ট হৈ যাব।
সেইটোৱেই এতিয়া তোমাৰ নতুনকে মাছ এটা আহিছে পৃথিৱীত গম পাইছানে নাই।
নাই পোৱা নহয়।
মানে তোমাৰ ব্ৰইলাৰ নিচিনা আছে তাৰ মানে একো খাবলেতো বহুত বেয়া তোমাৰ। কিন্তু। তাক মানে তোমাৰ এই দেখিবলৈ ধুনীয়া কাৰণে একুৱেয়ামৰ কাৰণে বনাইছিলে। তাৰপিছত মানুহে বহুত এ কিনিলে এতিয়া মানে প্ৰতিটো এক। কুয়াম মতে সেইটো মাছ যায় তাৰ পিছত মানুহে সেই মাছটো মানে তাৰ মানে। হেৰি মানে তোমাৰ কি বুলি কয়? এ কি বুলি কয় অসাধাৰণ অস্বাভাৱিক মানে তাৰ বৃদ্ধি হয়। হয় মনে ইমানে বগশ বিদ্ধি নহয় তাৰসি এবাৰত কমেও এটা পুখুৰীত একলাখ পোৱালি। জন্ম দিব পৰা মানে হেৰি আছে কাৰণ সেই বস্তুটো মানুহে বনাইছিলে তাক বেচিবৰ কাৰণে মানে। তাৰপিছত সেই গুণখিনি। পোৱালি খিনি গালেও গুচি আহিলে তাৰপিছত এতিয়া তোমাৰ এইফালে বিহাৰ কোনোবা কোনোবা তেনেকুৱা জেগাত। মানে ইমানেই উপদ্ৰৱ হৈছে। সেই মাছটো ইমানে এটা চিকাৰী মাছ। কি সেই পুখুৰীটো সাপো থাকিব নিদিয়ে মানে।
অ।
গোটেই মা গোটেই মানে জল জীৱ চব মাৰি দিয়ে। আৰু তাক কোনো মানুহে নিকিননেও নেবেচিও মানে কোনো।
কেনেবাকে যদি নদী চদীত গৈ পেলাই এ মাছতটো পৰে বহুত ডাঙৰ কথা হয় যাব দেখোন।
তাৰপিছত শুনা তাৰ এনেকুৱা এটা গুণ আছে যিটো মানে সি তোমাৰ। এ তিনি মাহনে কিমান মানে ধৰি লোৱা নব্বৈ দিন নে এশ দিন কিবা পানী। নোহোৱা কে এনেকে শুকানত শুকান মাছৰ গতে পৰি থাকে তাৰপিছত তাত পানী ঢাল দিলে সি। আকৌ হেৰি হবই।
অ অ অ মই কিন্তু পোৱা নাই আকৌ দেই নিউজে চিউজে।
এতিয়া তোমাৰ বেপাৰী বিলাকে কি কয় তাক ধৰেধৰি পেলাই তাইক মাছটো মাজতে দুখাপকৈ কাট কাটি পেলাই দিয়ে।
ৌ অ অ ঠিকে আছে জীৱকুল ধ্বংস হৈ যাব নহয় এনেকে হ'লে।
এ গোটেই মানে তোমাৰ দেখাইছে এখন নদীত মানে তোমাৰ সোত নাইকিয়া নদী আৰু পানী জম মা হৈ থাকে তেনেকুৱা নদী
অ
মেটেকা পৰ্যন্তত থোৱা নাই। মেটেকা খাই শেষ কৰি দিছে মানে।
অ অ তেনেকুৱা ভিডিঅ' থাকিলে মোলে দিবাচোন
অ মই দিম দিম আছে মই এইবিলাক ডিজিতত দি থাকো তোমাক দিয়া নহয়। উমহ, মোৰ এইবিলাক প্ৰায় মোবাইলত এইবিলাক নাচ বাগ কৰাবিলাক বেছি নাহেই একদম গান আৰু এইবিলাক
অ সেই ই ইনষ্টাগ্ৰাম চলোৱা নাই?
চলোৱাটো চলাওঁ কিন্তু তোমাৰ তিনি চাৰিদিনৰ মূৰতে কেতিয়াবা খোলো।
অ মই মাজতে চাইছিলো ৰিলচ বহুত চালো তাৰ পিছত এতিয়া বহুত খিনি মানে এতিয়া দেউতাৰ লগত লাগি থকাৰ পিছৰ পা সময়ো নাপাওঁ দিয়াচোন ইমান খিনি
তাকে মই কেতিয়া খুলিছো প্ৰথম জানা নাই মই দুহেজাৰ পঁচিশ চনত একেবাৰে শেষলে ডিচেম্বৰ মাহৰ ওচৰত আৱ
অ অ এ মও বেছি দিন হোৱা নাই মই খোলা মই একেবাৰে প্ৰথম বুজি নাপাওঁতে একাউণ্ট এটা একাউণ্ট এটা আছিলে তাৰপিছতে সেই একাউণ্ট টো কিবা মানে কি আৱ আগতে বুজি নাপাওঁ নহয় এই খুলিলো তাপা জিমেইলটোয়ে হেৰাই থাকিলে
গম পাইছোঁ গম পাইছোঁ
তাপিছতে তোমাৰ তাৰ পিছত এটা এতিয়া ভালকে খুলি থৈ দিছোঁ আৱ মাজে মাজে চাই থাকো
তাকে মই তোমাৰ মোক ফেচবুক ফেচবুকটো আছে দুহেজাৰ ষোল্ল চনতে খোলা
ফেচবুকটো তোমাৰ লাগেও নহয় কিবা কিবি লগ ইন কৰিবলে মেলিবলে
আছে বাৰু তোমাৰ পেজ বনাই থৈ দিছোঁ
অ
পাঁচ হাজা
হয় ঠিক ঠিকে আছে ভালকে আছে মোৰ আকৌ ফেচবুকটোত অকল চিনেমা আহি থাকে
অ মোৰ মোৰ আকৌ তোমাৰ অকল বেহাৰবাৰী